হেল্ল' চাব লাগিছে
অঁ অ
অ কত আহি পাছে
কি কৈছা
ক তুমি পিছে
মই কোন
নহয় কৰ মানে ঘৰ ক'ত
মই গুৱাহাটীত থাকোঁ
কোন গুৱাহাটী ন
উ তুমি
ক'ত থাক
আচ্ছা আচ্ছা
তেজপুৰত থাকো আৰু গৈ পেলাই কিন্তু পঢ়া শুনা সেয়া যোৰহাটত কৰো। তুমি গুৱাহাটী কত থাকা।
মই গুৱাহাটী পাঞ্জাবাৰীত থাকোঁ
পাঞ্জাবাৰী কত
অঁ
পাঞ্জাবাৰী ক'ত মানে
অ চিনি নোপোৱা
ন পাঞ্জাৱাৰী চিনি পাওগৈ আমাৰ পাঞ্জাৱাৰীতে মানে আমাৰো সেয়া আছে সেয়া প্ৰেষ্টিছ আৱাৰছ জাননে
মানে পাঞ্জাৱাৰীৰ বাঘৰবুৰি চিনি পোৱা
কি ক'লা
বাঘৰবুৰি চিনি পোৱা
না বাঘৰবুৰি চিনি নাপাওঁগৈ পেললে আমাৰ মানে পাঞ্জাৱৰীত এইটো কি কয় নাই এ প্ৰেষ্টিচ আৱাৰজ যে
হ
ফ্লেট আছে গৈ পেলাইে প্ৰেষ্টিটাৱাৰ এইখন প্ৰেষ্টিটাৱাৰ চিনি পোৱা তুমি
নাই নাখাওঁ নাখাওঁ অ তাতে সকলো অঁ
প্ৰেচিচ আৱাজ সেই তাতে যোৱা হৈ থাকে গৈ পাই গুৱাহাটীত এ আহিছোহে গৈ পেলাই মই গুৱাহাটী বেছি দিন হোৱা নাগে
সকলো যেন আলি আহমেদ পৰ্যায় কৰিছা সেইটো পাঞ্জাৱাৰীত নহয় এই ছয়মাইলৰ ফালে
অ সেইটো পাঞ্জবী নহয় নেকি।
অ নহয় নহয়
আহ পাঞ্জাৱী কোনখনত পঢ়তে
অ সিফালে চিধা আহিব লাগে আৰু সকলো দিন আলি আহমে পদ এটা ভিতৰত সোমাই যাব লাগে আৰু পাঞ্জাবাৰীত পাঞ্জাবাৰীৰ ভিতৰত সোমাব নালাগে চিধাই আহিব লাগে।
অ অ জেগাডোখৰ যে বহুত কনফিউজ লাগে এ ইমান গৈ পেলাই মানে ভিৰৰ জেগা
অ
হা বাকী তোমাৰ নামটো পিছে তোমাৰ নামটো মানে
অ নামটো কোৱাতো এলাও নাই ইয়াতে
আৱাজটো অলপ কাটি আহিছিলে
মানে নামটো কোৱাতটো মানে হেৰি নাই এলাও নাই
অ ঠিক আছে বাকী আৰু কোৱা কি কৰা কি পঢ়ি আছা
মই পঢ়ি আছোঁ বিকম
বিকম পঢ়ি আছা ন
উ চিস্ক চিস্ক
অ' ছিক্স চেম
উম চিক্স চেম মানে খতমেই হ'ল আৰু
ছিক্স ছেমটো খতমে হল এটো মই তুমি ছিক্স কলা যে
উম মানে এতিয়া এডমিশন হব
হা হা বুজিছো আৰু বাকী কোৱা মই বিটেক কৰি আছো গৈ পেলাই চেমৰ ছিক্স এম ছিক্স এম খতম আৰু গৈ পেলাই এইবাৰভেনটত পালোঁ
আচ্ছা আচ্ছা অ চাগে আগষ্টত চ ষ্টাৰ্ট হ'ব নিকি
আমাৰ ষ্টাৰ্ট হৈও গ'ল
হয় নেকি
উম বৰ জাল আজি এই গৰমখনত কলেজ চ যায় জৱ মেলিব একেবাৰে মন নাযায় গ
উম বহুত গৰম গছে গুৱাহাটীতো আৰু বেছি
হা এইটো গম পাও আৰু বাকী খোৱা বোৱা কৰিলা নাস্তা
নাই নাই নাস্তাটো কৰিছো। ৰাতিপুৱাই কৰিছো নাস্তাত ৰুটি খাইছিলো ৰুটি আৰু চাহ
অ ৰুটি চাহ
উম তুমি
মই মইতো এতিয়া হোষ্টেল আছিলো আমাৰ ক্লাছ ষ্টাৰ্ট হ'ল না লাষ্ট উইকৰ পৰা ষ্টাৰ্ট হৈছে হোষ্টেলৰ খটো জানাই আৰু কিনো কম খাব মনেই নাযায়। উম ৰুটি এই ৰুটি খোৱা জ্বলা পোৰা এটা দে।
উম তোমালোকে তেজপুৰ মই। ছয়মাইলত এখন কলেজ আছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ।
অ অ অ ম তুমি কি ক'লা মই তেজপুৰ।
তেজপুৰ ক'ত থাকা।
চলাম।
দোলাবাৰী নাই তেজপুৰ মানে ইমান নাযাও এবাৰেই গৈছিলোঁ।
তেজপুৰ পুছ চাইতে যোৱা নহয় নেকি তোমাৰ।
হুম।
তেচপুৰ চেচপুৰ চাইডে যোৱা নহয় নেকি।
নাই নাই নহয় সিফালে কোনো নাথাকে মানে। আমাৰ ৰিলেটিভ চিলেটিভ যোৱাই নহয়।
থাকিলে কিবা ফাল যোৱা চোৱা হয়। নহ'লে ফটকনে যোৱা নহয় এইটো হয় বাৰু। বাকী আৰু কোৱা।
এতিয়া হোষ্টেলত আছোঁ।
এতিয়া বাছিলে তোমাৰ।
অ দুপৰীয়া কি খাবা।
দুপৰীয়া লাঞ্চ কৰিলোঁ। দুপৰীয়া আছিলে ৰাজমা তৰকাৰী এইবিলাক দি পিলাক কৰিলো আৰু লাঞ্চ।
অ।
মেলি পেলাই মানে বচ জিন্দা থাকিবলৈহে খোৱা হয়। পচেল।
বিটেকৰ পিছত কি কৰিব ইচ্ছা।
জব চব চাম আৰু গৈ পেলাই তুমি।
অ মই হেৰি এনেই মই বেংকিঙৰ ক'ৰ্চ কৰি আছোঁ। উম অনলাইনত কৰি আছোঁ।
অনলাইন কৰিছ তোমাৰ পিছ কল কেইটা বাকী আছে।
মোৰ তিনিটা।
এ তিনিটা কল চকিয়েছচো।
আ তোমাৰ।
মোৰ মই ইচটাত দিছোঁয়ে।
হয় নেকি।
হা মোৰ তুমি পাঁচ নম্বৰ হৈ গ'ল।
আহ মোৰ ত্ৰিশটা হ'বই আৰু তিনিটাচ।
কমপ্লিটে হ'ব ন এটাই একাউণ্ট আছে চাগে।
ক।
অ।
তোমাৰ বহুত কেইটা।
না না। মোৰো এই দিগডাৰ মই মানে নকৰিলোঁয়ে একোটো ষ্টাৰডিং আগতে খোলা মেলা হ'ল। কিন্তু মানে আজি কৰিম কৰিম কালি কৰিম কে আৰু। সেই গতিকে পিছাওতে পিছাওতে হৈছে আৰু মেইন কি হয় কলিঙত অসুবিধা। সুবিধা হয় তোমাৰ যেতিয়া যিটো টাইমত মই ফ্ৰী। বেছিয়ে থাকে।
অ অ হয় এইটোত মানে এটা প্ৰব্লেম হয় যে। দুজন ফ্ৰী হ'ব লাগে।
দুজনেই ফ্ৰী হ'ব লাগে হা। কিন্তু এটাও কিছুমান বস্তু ভালো হৈছে। নতুন-নতুন মানুহৰ লগত চিনাকি-তিনাকি হ'ব পিৰিছো গৈ পিনে, বহুতখিনি তেনেকুৱা আগবাঢ়িছে। বহুত নতুন-নতুন মানুহ চিনাকিও হৈছে, মানে অচিনাকী বিলাক।
উম'
কিছুমান ভালো হৈছে, মই কাজিয়া ইউনিভাৰচিটিৰ নাম শুনিছা?
কি নাম?
কাজিৰঙা ইউনিভাৰ্ছিটি যোৰহাট। যোৰহাটতেই আছে বাৰু এখন।
আচ্ছা।
আৰু তোমালোকৰ চা এইটো গৰম বেলেগে।
বহুত নক
গৰমটো সহ্য নোহোৱাৰ নিচিনা হয়।
হয়, গুৱাহাটীতটো জানাই আৰু।
আহ' গৰম।
ইয়াতে মেইন কথা হ'ল যে গছ-গছনি নাই ন।
অ' গছ-গছনি নাই সেইকাৰণে মেইন হৈয়টো হয় বাৰু।
কাটি-কাটি অকল ফ্লাই অভাৰে বনাই আছে।
গছ-গছন কাটি কিন্তু গুৱাহাটী ডেভেলপো হয় গৈ পেলাই, তাপা ডিব্ৰুগড়-চিব্ৰুগড় চাইডে কিন্তু ডিব্ৰুগড় কিন্তু গুৱাহাটীতকৈ ত' অলপ বেছিয়ে ডেভেলপ হ'ল সৈইটো হয়।
হয় নেকি?
ডিব্ৰুগড় অকণমান গুৱাহাটীতকৈ বেছি ডেভলপ হয়।
অহ' আচ্ছা
গুৱাহাটী বাকী ঠিকেই আছেগে, কিন্তু তোমাৰ যিমানি যি হওঁক ন কনচাৰ্ট-চনচাৰ্টৰ পৰা হওঁক বা নতুন যিবিলাকে আহক মনে গৈ পেলাই
উম' অ' মানে ইয়াতে হেৰিবিলাক আছে যে ষ্টেডিয়াম বিলাক।
ষ্টেডিয়ামৰ পৰা ধৰি পেনি চব বস্তু গুৱাহা তুমি গুৱাহাটীৰ পৰা কি বাহিৰত যোৱাই নাই মানে কেতিয়াও পঢ়িব মেলিব গতে
নাই যোৱাই নাই গুৱাহাটী বাহি গুৱাহাটী টি বাহিৰত নে অসমৰ বাহিৰত? গুৱাহাটীৰ বাহিৰত গৈছো। আমাৰ গাঁওৱে হ'ল মৰিগাঁও, গুৱাহাটীৰ বাহিৰত যাব লাগে। অহ' অৰিজিনেল ঘৰ মৰিগাঁও, ইয়াতে থাকো। ইয়াতে মানে নিজনে ঘৰ। ভালে, কিনি কেনে মাটি কিনি কেনে ঘৰ বনাই।
ঘৰ বনৱা হৈছে।
এনে আমাৰ অৰিজিনেল গাঁও, মৰিগাঁও হয়।
তোমালোকে ইয়াত কেতিয়া আহিছে তে গুৱাহাটী উম' তুমি সৰু পৰাই ইয়াতে মানে?
উম' মই যেতিয়া তিনি বছৰ তেতিয়াই আহি গৈছো ইয়াতে। এয়াতে মানে কাম কৰে আবাৰ মানে ইয়াতে হেৰি যে, ত' মানে সৰুৰ পৰা ইয়াতে থাকো।
উম'
ঈদ চিদত যাওঁ গাঁৱত।
অঁ ঈদ চীদ হ'লে যোৱা হয়ে ন? উম' তাৰপিছত আৰু আৰু কি কৰিছিলো এই মই আৰু বাকী এইটো কি তাৰ ঘৰত কোন কোন আছে?
মই আছো ভণ্টী আছে মা, দেউতা।
অঁ' ভণ্টিও আছে ন তোমাৰ?
উম'
ভণ্টি কি পঢ়ে পিছে।
তই এবাৰ ক্লাছ টেনত পঢ়ি আছো।
এইব মিচেই।
উম এইবাৰ মেট্ৰিক দিব।
টাইম যে বৰ অশান্তি পাইছিলো দেই ইমান। পঢ়িব লাগে সেই কিন্তু সেই তেতিয়া টাইমতে ভালক পঢ়া। হাই চেকেণ্ডেৰী টাইমটো যেনে তেনে পাল।
উম মই মানে হ'ব লাগিছে মই হায় ছেকেণ্ডেৰী। টাইমত আৰু মেট্ৰিকৰ সময়তে পঢ়িছো পিছত আকৌ পঢ়াই নাই।
মই হায়াৰ ছেকেণ্ডৰী টাইমত ইমান এটা নপঢ়িলোঁ এনেই নক মেট্ৰিক টাইমত অলপ ভালকৈ পঢ়িছিলো, আৰু কাৰণ মেট্ৰিকৰ টাইমত মানুহ বিলাক ইমান আহিছিলে খবৰ চবৰ ল'বলৈ গ'লে যি লাজ লাগে।
উম হম
এটাই কোৱেচন আহে যদি কিবা ইনিক পনিক হৈ যায় বহুত ভয় হ'ব। ঘৰৰ মানুহৰ কি হব মোক খাই পেলাব সেইবিলাক মনত কৈচোন বহুত আহিছিল।
উম
সেই যি অকনমান ভালকৈ পঢ়া আৰু তাৰ পিছত আৰু ডিগ্ৰী চিগ্ৰী টাইমততো জাই আৰু পঢ়া কানেকা হয়
তাকে এতিয়া পঢ়িবই মন নালাগে তথাপি মই অনলাইনৰ কাছ কেইটা কৰি আছো ইমান কষ্টকে টোপনিয়ে লাগি যায় পঢ়িবই নোৱাৰো
কি বস্তু
মানে অনলাইনত বেংকি ক্লাছ কৰি আছো যে উম কৰিবই মন নাযায়।
আৰু ঘৰত ঘৰত বে চৰি গৈ পেলাই এইটো ক নাই যেতিয়া তুমাৰ বয়স এটা হৈ যায়গৈ। পঢ়িব ইমান মন নোযোৱা হৈ যায় সৰু বয়সলৈকে। ভালে থাকে
উম তেতিয়া ঘৰৰ পৰা বহুত প্ৰেছাৰ দিয়ে পৰ পৰ।
অ অ এইটো কিন্তু ভাল হৈ গৈ যেতিয়া এবাৰ এই প্ৰেছাৰটো গুচি যায়। পঢ়াৰ পৰা মন চল মানে চব আঁতৰি যোৱাৰ নিচিনা হে। মইতো বহুতবাৰ নটিছ কৰিছো।
এতিয়া মানে ডাঙৰ হৈছো একো নকয়ও।
এতিয়া এইটোয়ে ভাবে কৰি পাই যে নিজৰ দায়িত্ব নিজে বুজি পাব।
আঁহ তাকেইতো
স
দিয়া নহলে ৰাখো দিয়া। দছ মিনিট।